হেল্ল'।
সে
অ শুনিছ তই শুনিছ
অ অ অ শুনিছো
অ ভাত খালি
খাচী মাংস অ লৈ আহ
আহ
ছে
অ বন খাই বৈ ললো আও বনাই কৰি বনাই কৰি খালি আও অ মাততো মাততো কিবা নিচিনা হৈ আছে অলপমান।
অ মাল খায়ে আছে এতিয়া।
অ অ সিহঁতে যানো সেয়া খাব জানো?
মায়ে নাখায় নহয় দেউতাইও নাখায় মাহতৰ কাৰণে বিলাহী জোল বনাই দিলে
উম উম
এই বিলাহী জোল বনাই দিলোঁ আও মাছ চাছ নাই।
আহ
ব্ৰইলাৰ মাংস আনিবলৈ গৈছিলো এ মানুহ এগাল মান থাকিলে কপিল চপিল এই কোনোবা কোনোবা।
অহ
হে গুচি আহিলোঁ।
আহ মই হেৰি হে দালি আছিলে। আকৌ কোনে নৰসিংহ পাতৰ এনেকে পকৰা চকৰা বনাই দিলো বৌহটে মাংস বনাইছিলে সেয়াকে অলপ দিলে আৰু এনেকে খালো আও। কিবাকিবি ভাজি চাজি বনাই
অ
চ প এতিয়া আহি। ভিনদেউ কিবা কিবি কামত লাগি আছে পোৱালিজনী অকমান মোবাইলটো চাইছে
অ তাৰ পৰীক্ষা শেষ আও।
আহ তাৰ পৰীক্ষা শেষ উম উম ক্লাছ হ'ব সাত তাৰিখলৈকে হ'ব আৰু সাত তাৰিখৰ পাছত বন্ধ পাব। কি কৰি আছে ইহঁতকেইটাই
এ কোন কোন।
ইহঁত পোৱালি কেইটা
অ পোৱালিটো শুলে তাৰ সি একদম খাবলৈ কৰিবলৈ মন নকৰা হৈছে নহয়।
অ মানে হেইৰি। এই মানে জ্বৰ চ্বৰ হোৱাৰ পিছত লিভাৰটো অলপ দুৰ্বল হৈ যায়।
অ এতিয়া ভয়ো লাগিছে নেখা হৈছে ভাল হ'ব নে বাৰু আকৌ
অ ভাল হ'ব ঔ লিভাৰ কিবা ঔষধ দিছিল নেকি তেতিয়া।
এই তেতিয়া দিয়া নাই এই আগৰ যে এয়া হেৰি ঔষধ খিনি যে ভিনদেউক যে দেখুৱাইছিলো
অ।
সেইখিনি ঔষধে ভোক লগা ঔষা আছিলে নহয় হজম হোৱা সে তাকে খুৱাই আছো সেইতিয়া ঔষধ খুবাওতে মানে ভাল পাইছিলো যে। সেইটোকে হোৱা হেতিন কিন্তু ঔষধ নাখাই যে খেনে মেলে। ঔষধো নাখাই যে মুখে নেমেলে থু থু কৰি পেলাই পেলাই দিয়ে।
উম উম গাখীৰ খাই আছে নাই।
গাখীৰ খাই।
অ গাখীৰটো ভালকে পাই থাকিলো।
উম সেই গাখীৰ কণ খায়ে থকা নিচিনা এয়া বাকী একোৱে নাখায়।
উম মানে অকমান বেলেগ বেলেগ তে। মানে খিছিৰিকে অকমান দিবি
একোৱে নাখায় থু থু কৰি পেলাই দিয়ে। মানে তাৰ মন মনে নাযায় নেকি খাবলৈ।
মনে নেযায় অ এনে এই কি নিমখীয়া ভাল পায় নে মিঠা ভাল পায় কি বুলিলো মি
সেই দে নিমখীয়া দিলেও নেখায় নিমখীয়া দিলেও নেখায় মি- ঠা দিলেও নাখায় মানে একো খাবই মন নকৰে।
খাবই মন নাযায় এই লিভাৰটো অকমান উইক হৈ আছে চাগে। সেইটো কাৰণে খাব মন কৰা উম মানে ঔষধটো খোৱাৰ লগে লগে ভাল নহব নহয় অলপ টাইম লাগিব ন। টাইমতটো লগা পিছত হে। সে সেইটো খোৱাই দে গোটেই কমপ্লিট নহলে তাক ভোক লগা হেৰিটো। লিভাৰ ঔষধতো খোৱাই দে মানে সেইটো নাইকিয়া হলে আকৌ এটা আনি ল। সেইটো খোৱাই পেলাই শেষ কৰি দে তেতিয়া তা ভাল হ'ব আও।
উম উম।
বহি শুই মাথা পেলাই সেনেকে নেথাকে নহয়।
নাই তেনেকে নাথাকে ভাল পাল ভাল পালে অকমান খেলে। তাৰপিছতে জ্বৰ চৰ নাই ন এতিয়া খালি কাহটো আৰু মানে ল'ৰাটো দুৰ্বল হৈছে।
দুৰ্বল হৈ গৈছে অ অ
দুৰ্বল হৈ গৈছে।
খোৱা বোৱা হেৰি কাৰণে মানে দুৰ্বল হৈ গৈছে আৰু কাহটো লাগ অ কাহটো লাগিলে পুতুককে ভাল নহয় কিন্তু কাহটো একে হলে মান পুতুকে হ মানে ভাল নহয় সৌ পোৱালি কেইদিনমান লাগেই। এৰ ঔষধ খাৱাইছে জনো কাহ?
অ তাকে আজি ওচৰৰে ডক্তৰতো গুৰিলে গলো। তাছতে কি ত
এতিয়া জ ছ নাই কাহতো আছে কৈছে একো অসুবিধা নহয় সৰুকে অকমান হয় আছে তে ভাল হেনে ক'লে।
অ অ অ অ অ তেনেকুৱা হ'লে ভাল ভাবি কওঁ
তাপাছতে সেয়া ভোক লগা ঔষধ লেখি দিছে।
উম উম।
এ আনা নাই আগ পা আছে জে।
অ মানে মানে সেইটো কাম এটা কৰিবি এইটো সেইটো মানে ই নগাও বা ক'বাত কবাত ঘূৰি ফুৰিলে আনি থব দিবি। তেতিয়া এইটো নহলে এইটো নাইকিয়া হলে সেইটো খুৱাই দিবি। অ তেনেহলে সেই। সেফালে কত যাই আনি থব দিবি তেতিয়া এইটো নাইকিয়া হলে তাৰ একে মানে। কি অকমান ভাল পালে এওৱাই নিদিবিচোন মানে কেইদিনমান খুৱাই দে। তেতিয়াহে কাম দিবগৈ বস্তুটো।
সেইটোকে এবাৰ কৰিব লাগিব লাগিলে আকৌ এটা আনি খুৱাব লাগিব।
অ মানে কি হয়। মানে অকমান ভাল পায় অকমান খোৱাই দিয়া তাছত আকৌ কাম নাইকিয়া হেৰি হৈ যায়গৈ নোক হৈ থাকক সেই বস্তুটো মানে ইমান ভালকে ভাল হৈ নাযায় মানে। টো লিভাৰ হেইটো প্ৰব্লেম টো সেইটো কাৰণে আকৌ হৈ যায় সোনকালে
উম উম এইবাৰ এইটো কমপ্লিট খোৱাই দিব লাগিব।
অ গাখীৰ এনে ওলাই আছে নে নাই ভাল-
গাখীৰ ওলাই ওলাই কিন্তু সেয়া গাখী- কি কয় খালেনো ক'ত তেনেকে কি হেৰি হ'ব হ পনিয় বস্তু। পানীহে আৰু পানী অকণো খাৱ মন নকয়। গাখীৰ কণনৰ বাহিৰে মানে সি অ। গাখীৰ বাহীৰে মানে সি অন্য একো নেখায়ে
উম উম পানী অকমান অকমান মানে। এ বুদ্ধি কৈ বুদ্ধি কৈ খুৱাই থাকিবি অ আৰ এছ ত' আৰু এছৰ পানী মানে কোনটো অ আৰ এছ পাই আছো এই পেকেটটো এই পেকেটটো নে। এ ব টেমা নিচিনা যে
অকণি অকণি যে অ আৰ এছ গেইটা ডক্টৰে লিখি দিয়া
পেকেট কেইটা গুলি গুলি দিয়ে যে অ সেইকেই এয়া ভাল মানে এইকেইটা যে এই জুঁচৰ নিচিনা বটল কেইটা একদম ভাল নহয় সেইকেইটা।
আহ আহ
অ পেকেট কেইটাই ভাল এতিয়া খোৱা দেৰি হ'ব ন কি কৰিব
খাই যে এতিয়া
উম অকমান অকমান দিন। ত মানে কাপ এটাত আধা আধা কাপ মান বনাই অকনমান এটা টাইমত জুই জবৰদস্তি খোৱাই দিবি।
উম উম
কৰি কৰি কই খুৱাই থাক অকমান অকমান খালও কিবা এটা
উম
এই এনেই মাংস চাংস কিবা কিবি বনালে খায় মাছ চাছ।
মাছ মাজতে মাছ ভাল পাইছিলে খাই আজি কেইদিনমানৰ পৰা মাছো নোখৱা হ'ল।
অহ। এ তেনেকুৱা হ'ল আকৌ মানে?
জানো পোৱালিটো কি হৈছে একো খাৱ মন নকয়।
উম এ
তাই তাই আকৌ খোৱা হৈছে তাই আগত কৰি ভাল আ হৈছে তাইৰ মাজতে কেইদিনমান নেখোৱা আছিলে যে এতিয়া আক মোটামুটি খোৱা হ'ল নিজে নিজে।
উম। ইহঁত বিলাকৰ হৈয়ে থাকে এইটো পিছাক সেইটো কিন্তু সেয়া এই ইয়াক লিভাৰৰ ঔষধো খোৱাই দে। গোটেই হেৰিতটো কমপ্লিট কৰি দে আধা খাই আকৌ ভাল। পালে এতিয়া খাইছে এতিয়া নোখুৱাও আউ বুলি নকবি আও খোৱাই দে তাক উ ই এতিয়া হে ৰাতি এতিয়া খোৱা দেৰি হবনে। মা হঁতে শুলে জানো?
প
ইমান টাইমলৈকে ভাত খাব থাকে। আমাৰ আমি সোনকালেহে খাই লওঁ আজিতো দেইয়ে হৈছে বাও- ইমান দেৰিলৈকে ভাত খাব থাকিলে ৰাতিপুৱা দেখোন সোনকালে উঠিবই নোৱাৰিবি দেখোন ৰাতিপুৱা দেৰি হৈ যাব উঠা
নাই কাৰনেহে দেউতাই দস্তা বজাতে আহি পায় হে নামঘৰৰ পৰা
অ নামঘৰত হৈয়ে আছিলে যে ভাগৱতৰ সেই।
অ বন্ধ কৰা যে হাতৰ চ যে
সাতৰ চোৱা অ আমাৰ বৰনাম পাতিলে জানো?
পাতি বনাম পাতি কৰি আজৰি কেতিয়াবাই পাতিলে। আপোনালোক পাতিলে। হেল্ল'। হেল্ল'। হেল্ল'। শুনি আছেনে। হেল্ল'